হেল্ল' অ' শুনি আছো তুমি শুনিছানে নাই?
শুনিছোঁ শুনিছোঁ।
কি কৰি আছা?
এ এনে বহি আছো।
বাকী খোৱা বোৱা কৰিলা নে নাই?
খোৱা বোৱা কৰিলো কৰিলো।
বাকী তোমালে মই ফোন কৰিলো এটা টপিকৰ পৰা আলোচনা কৰিবলৈ
অ' কোৱাচোন বাৰু।
টপিকটোৱে যে বৰ্তমান আমাৰ যিটো নিবনুৱা সমস্যা আৰু ইয়াৰ সমাধানৰ উপায়সমূহ
হয়, হয়।
আচল আচলতে তুমি নিবনুৱা সমস্যা মানে কি বুলি ভাবা?
মইতো নিবনুৱা সমস্যা মানে ধৰা নাই এতিয়া চাৰ বশৰ থকা বিলাক পৰিৱেশ বিলাক হয়। এই কামত কি
এ এতিয়া তোমাৰ নিবনুৱা সমস্যাটো বুলি যদি আমি কবলৈ যাওঁ আজি যে সমাজ বা আমাৰ দেশৰ গুৰুত্বপূৰ্ণ সামাজিক অৰ্থনৈতিক সমস্যাতোৱে হৈছে নিবনুৱা সমস্যা। কাৰণ শি শিক্ষা গ্ৰহণৰ পিছতো বহু যুৱক-যুৱতীয়ে বৰ্তমান ঘৰতে এনেই বেকাৰ হৈ বহি থাকি থাকিবলগীয়া হৈছে।
যাক নিবনুৱা সমস্যা বুলি আমি আখ্যা দিব পাৰো।
আৰু আৰু এফালে তুমি চাবলৈ গ'লে চাবা তোমাৰ আমাৰ যিটো আমাৰ অসমৰ জাগিৰোডত যিটো চেমি কণ্ডাক্টৰ যিটো ফেক্ বহিছে।
অ' অ'
ছেমি কণ্ডাক্টৰ ফেক্টৰ হওক বা আমাৰ অসমৰ যিবোৰ উদ্যোগ প্ৰতিষ্ঠান সেই উদ্যোগ প্ৰতিষ্ঠানসমূহত বাহিৰৰ কিছু যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰে আৰু বাহিৰৰ সেই যুৱক যুৱীসকলক নিযুক্তি প্ৰদান কৰাৰ ফলশ্ৰুতিত আমাৰ স্থানীয় যিখিনি ল'ৰা ছোৱালী বা শিক্ষিত যুৱক যুৱতী সেইসকলে মানে তোমাৰ উক্ত পথটোৰ পৰা বঞ্চিত হব লগা হয়। তাৰ বাবে তোমাৰ অনিশ্চয়তা বা আত্মবিশ্বাস হ্ৰাস পায়। সমাজৰ আৰ্থিক
উ
অ' তোমাৰ দেখা দিয়া আৰ্থিক সমস্যাই অপৰাধ হতাশা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে।
এইটো নিজৰ ওপৰতো আত্মনিৰ্ভৰশীল হব লাগিব যে এইটো মই কাম কৰিব পাৰিম। এইটো কৰিবই লাগিব।
আৰু আমাৰ এই যিটো সমস্যা এই সমস্যাটো অকল তুমি বা মই হয়। আৰু আমাৰ এই যিটো সমস্যা এইটো তুমি বা মই একোজন ব্যক্তিয়ে সমাধান কৰিব নোৱাৰো। ইয়াৰ বাবে তোমাৰ চৰকাৰ বা সমাজ উভয়ে একেলগে পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
অ',
আৰু তোমাৰ অধিক আমি গুৰুত্ব দিব লাগিব যাতে। যুৱক-যুৱতী সকলে আত্মনিৰ্ভৰশীল সহজ ঋণ আৰু প্ৰশিক্ষণ ব্যৱস্থা কৰিব লাগিব।
অ',
আৰু তুমি এটা ক্ষেত্ৰত চাব পাৰা যে বৰ্তমান সমাজত যিটো অসমৰ কৃষি ব্যৱস্থা। ভাৰত হৈছে এক কৃষি প্ৰধান দেশ। কিন্তু এই ক্ষেত্ৰত অসমৰ ল'ৰা-ছোৱালী সকলে নিজকে এজন কৃষক বুলি কবলৈ মানে শংকাবোধ কৰে বা লাজ কৰে।
আচ্ছা।
পায় কিন্তু বাহিৰৰ দেশত আমি চাব দেখিছো যে এগ্ৰিকালচাৰ যিটো বস্তু সেই এগ্ৰিকালচাৰ হৈছে তোমাৰ জীৱন নিৰ্বাহৰ বা চাকৰিৰ দৰে এক বিজনেচ বুলি আমি কব পাৰো। হয় নহয় কথাটো?
উম, আজিকালি প্ৰজন্মই নিজকে কৃষি কৃষক বা মানে কৃষিৰ ওপৰত ক'বলে নিজকে লাজ পায় মানে।
হয় নিজকে কৃষক বুলি স্বীকৃতি দিবলে বেয়া পায়।
হয়, হয়।
কিন্তু আমাৰ যি শিক্ষাৰ ক্ষেত্ৰ সেই শিক্ষাৰ ক্ষেত্ৰখনত এই কৃষক যিটো লাইন মান বা এগ্ৰিকালচাৰ যিটো লাইন তাতো বহুতো লাভ থকা দেখা যায়।
আছে, আছে তাতো লাভালাভ আছে।
হয়। সেয়েহে আমি ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব যে বাহিৰৰ যিখিনি বে-বিদেশী বা অবৈধ যিখিনি লোক যিয়ে আমাৰ খিলঞ্জীয়া ভূমি পুত্ৰ নহয়। সেইসকলক আমি নিযুক্তি প্ৰদান কৰাৰ পূৰ্বে স্থানীয় যিখিনি শিক্ষিত যুৱক-যুৱতী আছে তেখেতসকলক নিযু প্ৰদান কৰিব লাগিব আৰু তাৰ পিছতহে আমি বাহিৰৰ ৰাজ্যসমূহৰ নিবনুৱা বা আ যুৱক-যুৱতী আমি ইয়ালে আমদানি কৰিব লাগিব। আৰু এই সমস্যাটোৱে আমাৰ বিশেষকে অসমত অধিকভাৱে দেখা দিয়া পৰিলক্ষিত হৈছে।
হয়, হয়। আমাৰটো এতিয়া মানে কৃষি ক্ষেত্ৰত আমাৰ অসমখন এতিয়া পিছ পৰিয়ে গৈছে বুলি ক'ব পাৰি
দিনক দিনে নিবনুৱাৰ হাৰ বৃদ্ধি হৈ গৈ আছে।
হয় চাবলৈ গ'লেতো এতিয়া পাঞ্জাৱৰটো এতিয়া কৃষ-কৃষিৰ ওপৰত বহুত মানে উপৰত শ্ৰেষ্ঠ হয়, হয় নহয়। এতিয়া আমাৰ মানে অসমখন চাবলৈ গলে মানে কৃষিৰ ওপৰত মানুহবোৰ আজিকালি কৃষিৰ ওপৰত মানে শিক্ষা নোলাই আছে এনে এগ্ৰিকালচাৰত আজিকালি মান বাহিৰা বস্তুৱে কিনি খাব লৈছে এইটো যদি নিজে খেতি কৰি খোৱা যায় ন'এইটো যিটো ফল পাব সেইটো মানে খালে স্বাস্থ্য কাৰণেও ভাল হয় আৰু মানে এতিয়া কিনা সামগ্ৰী যোনবোৰ খায় সেইখিনি খালে শৰীৰৰ অপকাৰ হয় ন'।
হয়। সেয়েহে আম
উম,
ইয়াক নিবাৰণ কৰিয়াবলৈ আমি চেষ্টা কৰিব লাগিব।
উম, উম।
আ তুমি আৰু মই অকলেতো ইয়াক কৰিব নোৱাৰো গতিকে আমি সকলো একগোট হৈ এই সমস্যাক প্ৰতিহত কৰিম বুলি এই সমস্যা নিবাৰণ কৰিম বুলি আমি আশা ৰাখিলোঁ।
মোৰ ফালৰ পৰাও আশা থাকিলে।
এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত তোমালোকৰ তোমাৰ লগত আহ আলোচনা কৰিব পাৰো বা তুমিও মতামত আগবঢ়াবা।
উম, নিশ্চয়, নিশ্চয়।
তুমি আৰু মই দুয়োজনেই উপকৃত হ'ম।
হয়, হয়।
সেয়েহে আজি এই টপিকটো ইমান দে ৰাখিছোঁ আৰু
অ' ঠিক আছে।